অ' কোৱা।
অ' কি খবৰ?
ভাল তোমাৰ?
অ' ময়ো ভালে আছো। কি কৰি আছিলা?
অ', অ', এইমাত্ৰ খাই উঠিছিলো উম।
ময়ো খালো।
অ'। বাৰু আজিৰ দিনটো কি কৰিলা?
আজি দিনটো ঘৰতে আছিলো বাৰু তাৰপিছত গধূলি টাইমত অলপমান ওলাই গ'লো।
উম।
তাৰপিছত এই অলপ
ময়ো মানে ৰাতি উম উম বা হ হা ইমান দেৰি কি কৰি আছিলা?
অ'। কি কৈছা?
অ' ময়ো ইমান দেৰি মানে কত গৈছিলা?
অ', এনেই অলপমান ওলাই গৈছিলো তাৰপিছত কিবা কিবি খাই আহিলো আৰু।
অ', আচ্ছা আচ্ছা ময়ো ৰাতিপুৱা অলপ বাহিৰত গৈছিলো বাৰু। তাৰ পিছত কাম আছিলে মানে অলপ কিনিব লগা আছিলে। চবজি মানে ত তাৰ পৰা আহিছো তাৰ পিছত মোৰ মানে ইণ্টাৰনশিপ আছিলে। ত' আকৌ ত এতিয়া মানে টায়াৰ্ড হৈ গৈছে। বাৰু নাই। মই বাৰু অ' ছিক্স চেম বাৰু পাছ হ'লো। কিন্তু সেয়াই আৰু ইন্টাৰণশ্বিপ কৰি থাকো মানে।
অ', অ' কিহত ইটাৰণশ্বিপ কৰিছা?
মই
উম।
অ', হেৰি তোমাৰ চাইকলজি ন ত' মই মানে এটা আছিলে অনলাইন ইটাৰণশ্বিপ মানে ক্লিনিকেল চেটিং ৰ আৰু। ত' সেইয়া আৰু কৰিঢ আছিলো এই লেকচাৰ কেইটা থাকে মানে বহুত লং। বা তিনি ঘন্ট মান চ' মানে আমনি লাগিছে তাৰ মানে।
অ', ঠিকেই আছে বাৰু।
উম তুমি কোনটো ছেমৰ?
ময়ো এইবাৰ ছিক্স এম এ ফাইনেল দিলোঁ।
বা ৰিজাল দিয়া নাই ন এতিয়ালৈকে?
নাই নাই দিয়া নাই জুলাইত দিম বুলি কৈছে এইটো মাহত কিবা কৰে।
সেইটোোৱেটয়ে ইমান দেৰি কৰিছে। বাকীতো ইউনিভাৰ্চিটি এডমিশন হৈয়ে গৈছে। এতিয়া আমাৰ সেই ৰিজাল্টৰ কাৰণেহে ইমান দিগদাৰ হৈছে সেইটোৱে সেইটোৱে।
অ'। পৰীক্ষা ভালে হৈছে দিয়া।
ভালে হৈছে ন' ঠিকেই আৰু হেৰি অ', মোৰো ভালেই হৈছে।
হেল্ল' অ', অ', ভালকে শুনি আছা নে? অ', পাইছো দিয়া এতিয়া।
অ', অ', অ', সেয়া কৈ আছিলো মানে পিছত কি কৰিবা বুলি ভাবিছা?
অ', পিছত মানে এম এটো কৰিম বুলি ভাবিছিলো। তাকে আৰু বাকী ফৰ্ড ইয়াৰটো তুমি কৰিবানে?
অ', কৰিম কৰিম।
অ'।
মানে মই ভাল তে মানে এন্ট্ৰেন্ঞ্চ দিয়া নাইতো এইবাৰ তাৰ পিছত মানে আমি কৈছো আৰু যে ফৰঠ ইয়াৰ কৰিম কৰিম বুলি। ত' সেইকাৰণে আৰু মানে কৈছে আৰু আচ্ছা কৰা।
উম আ মানে আমাৰ বেটছত আমাৰ বেটছৰ পৰাই মানে নিউ হ'ব ন এইটো ফৰ্থিয়াৰ?
এ, একদম একদম সেয়াই আমি মানে জানা প্ৰেছাৰ দি আছিলোঁ। ছাৰক যে ছাৰ আমি কৰিম কৰিম বুলি ত' সেইকাৰণে আৰু কৰিম আৰু আমি সেটোয়ে উম, তুমি কিহত আছানো?
ক পাৰে
উম।
অ', অ', মেজৰ?
অ', মোৰ মেজ
অ', অ', মেজৰ কিহত আছে? ইজুকেচন ন ভালে হ'ল চাবজেক্টো। উম উম, বহুত ভাল হ'ল। অ', তুমি কি কৰিবা, কৰিবা নে ফৰ্ড ইয়েৰ্তটো?
উম, কৰিম বুলি ভাবিছোঁ তাকে মানে নটিচ দিছে নে তোমালোকৰ?
এনেতো কৈছে আমি যেতিয়া ছাৰক সুধিছিলোঁ তেতিয়া কৈছিলে যে হে অ', হ'ব হ'ব বুলি অকল কিছুমান এটা এ, ফৰ্মেলিতি বাকী আছিলে যিবো লগত অলপ কথা পাতিব তেতিয়া হৈ যাব সেনেকুৱাতো কৈছিলেই
উম, বাকী এডমিচনৰ কথা কিবা কৈছে নে বা ফিজ চিজ অলপ বেলেগ হ'ব নিকি?
অ', সেনেকাতো কোৱা নাই মানে ফিজটো ইম মান মানে হ'ব নালাগে। মই ভাবোঁ আৰু অকল যদি ৰিচাৰ্চ লোৱা অনাৰ্ছ উইথ ৰিচ চাৰ্চ আছে ন বা অনাৰ্ছ আছে দুটা আছেটো ত' যদি অনাৰ্ছ উইথ ৰিচাৰ্চ লোৱা সেটো অলপ চান্স আছে যে বাঢ়িব বুলি অলপ বাঢ়িব পাৰে আৰু বাকী অনাৰ্ছ থাক কিলে ইমানটা বাঢ়িব নাগ লাগে বুলি ভাবোঁ আৰু কিবা কৰে সিহঁতে
সেটোৱে
উম।
অ', কৰাচোন এবাৰ কৰি চাওঁ কাতেই নে কি হয় অ', অ', অ', মানে শুনিছ ছিলো ভালকে কনফ্ৰাম হোৱা নাই আৰু।
অ', অ'। সেনেকে আৰু ব্লেক কালাৰ আৰু গ্ৰে কালাৰ তাৰ মানে টপটো।
ব্লেক আৰু গ্ৰে
উম উম।
অ', আচ্ছা।
অ', সেনেকুৱা আৰু আৰু
নে ছোৱালীৰ ড্ৰেছো চেঞ্জ হব নেকি?
অ', চবৰে চবৰে।
মানে শুনিছিলোঁ এব এই কি বুলি কয় ছোৱালী বিলাকৰ পেণ্ট আৰু চাৰ্ট বা টি চাৰ্ট কিবা সেনেকুৱা টাইপ
অ সেনেকুৱাই কৈছিলে যে মানে কিছুমানে পিন্ধিও আহিছিলে সেনেকে ব্লেক কালাৰ কিবা পিন্ধিলে বল মানে অলপ ঢিলা ঢিলা কে আৰু কিনি নহয় আৰু এই কে ডি ষ্টৰৰ পৰা মানে দি আছিলে সেনেকুৱা টি চাৰ্ট আৰু টি চাৰ্টে ব্লেক আৰু গ্ৰে কালাৰটো কৈছিলে কি অ কলেজৰ পৰা দিব বুলি সেনেকে ত' সেনেকে শুনিছো এটা টি চাৰ্টৰ মানে পাঁচশ টকা দাম
অ অ
উম
এনে ভালে হ'ব কিন্তু এনে যিহেতু মানে চুইজাৰ বোৰ অলপ গৰমত দিগদাৰ হয় ন আৰু ছোৱালী বিলাকৰ ধৰা এতিয়া ছোৱালী বিলাকৰ বেছি প্ৰব্লেম হয়
সেইটোৱে সেইটোৱে আৰু চাবা কেনেকুৱা লাগে দেখাত ইউনিফৰ্ম
সেইটোয়েতো ইমান লাইট কালাৰ আৰু মানে চবকে নাচাযে
সেইটোৱে সেইটোৱে আৰু মোৰ বান্ধৱী কেইটাতো কয় যে কয় যে এইটো অলপ চুইপাৰৰ দৰে হয়
উম
মোৰ নিজৰে ভাল নালাগে অ অ সেইটোয়ে সেই টোৱে তলৰটো অলপ ভালকে দিব লাগিছিলে দিলেও কিন্তু বাচি চো এইবাৰ যে অলপ মানে হেৰি কৰিছে চেঞ্জ কৰিছে হম হম সেইটোৱে
ভালে কৰিছে বাৰু যি কৰিছে ন
অ অ সেইটোৱে সেইটোৱে
উম
বাকী এতিয়া কি কৰিবা
অ তাকে ভাবি আছো মানে অলপ পাৰ্ট টাইম জব চব হলে
উম মানে আচ্ছা মোৰ মানে এটা আছিলে হা কিন্তু সেইটো মানে আচ্ছা এই ডমিনজ আছে ন
অ
ডমিন'জ যে ছিক্স মাইলত মোক বহুত দিন আগতে মানে কৈছিলে এদিন গৈছিলো তাৰমানে ত' কৈছিলে আৰু যে সেনেকে পাৰ্ট টাইম জব কাৰোবাক লাগিছিলে
অ
বা আছে নেকি চিনাকি সেনেকুৱা কৈছিল আৰু তেতিয়াটো আমাৰ এক্জাম চলি আছে
অ', অ', আৰু মানে এনেকুৱা চানচ এনেকুৱা চানচ বিলাক এক্জামৰ টাইমতহে আহে জানে যেতিয়া ফ্ৰী থাকো তেতিয়া নাপাওঁ উম
সেইটোৱে কিন্তু তথাপিও চাবা তথাপিও চাবাচোন যদি লাগে আৰু মানে সেনেকুৱা সিহঁত তৰ লাগি থাকে তাৰমানে এই ধৰি লোৱা কিছু কিছুমান অ ফেষ্টিভেল টাইপ হ'ক যেনেকে এই সিহঁতৰ মানে কি দূৰ্গা পূজা হওঁক বা নিউ ইয়োৰ হওঁক। তেতিয়া মানে বহুত অৰ্ডাৰ আহে ন তেতিয়া মানে সেয়া হেল্প লাগে আৰু বা মাজে মাজে- খবৰ ল'ব পাৰা আৰু যে সেনেকে আমি মানে সেই বেনাৰটোও চাইছিলো সেনেকে যে- পাৰ্ট টাইম কৰিব পাৰি ত সেনেকে মানে সোমাই গলো তাৰমানানে দেই আমি। তাৰ পিছত সুধিলো হা- মই কৰা নাই। অঁ অঁ কৰিব পৰা নাই মানে এই দূৰ হৈ যাই যে ছিক্স মাইলটো মই মানে অলপ দূৰত- থাকো আৰু অঁ সেইটোৱে সেইটোয়ে। ত' সেয়াই কৈছিলে আৰু তেতিয়া যে সেনেকে এনেকে লাগিছিলে চাবাচোন যোত- দি লাগে আমি পাৰমানেন্ট কৰি ল'ম আৰু জানা পাৰমেনেন্ট- কৰিলে মানে সিহঁতে- হেৰি কৰি দিয়া মানে প্ৰমোচন হোৱাাও মানে চান্স থাকে তাৰমানে।
থাকে অ'।
উমঁ, হোম।
এই খন বাৰু হয় ওৱান ইয়াৰ হ'লে হয় নেকি।
হয়, নেকি সিমান এটা বাৰু গম নোপাও ত সেনেকে কৈছিল আৰু একদম চুপ। চুপাৰভাইজৰ টাইপ হৈ যাব পাৰে আৰু।
অঁ মানে এক্সপিৰিয়েঞ্চ লাগে আৰু অলপমান ওৱান ইয়াৰ মান।
সেইটোয়ে সেইটোয়ে অ'।
তাকে আৰু যদি ওচৰত যদি- পাও তেতিয়া পালে আৰু ভাল হ'ব দূৰত হলে দিগদাৰ হব দিয়াচোন।
সেইটোৱে সেইটোয়ে ময়ো বিচাৰি আছো। এ তুমি হেৰি কি- কিছুমান লিংক জানা নেকি য'ত মানে পইচা ইনকাম কৰিব পাৰি? নেটত মানে অ', অনলাইন।
তেনেকুৱা নাই।
নাই ন' উমঁ।
ইমান তাৰ মানে অনলাইনত মানে ইমান হেৰি নাথাকো আৰু।
সেইটোৱ সেইটোৱে।
তো এনেকুৱা পালেও ভাল। ঘৰৰ পৰাই যিহেতু কৰিব পাৰি হয়নে?
অ'। হয়ঁ, হয়ঁ, মই এনে কিছুমান চাইছিলো। এই মানে- চাৰ্ভে কৰে যে চাৰ্ভে কিবা কিবি মানে উত্তৰ দিব এই ৰিচাৰ্জৰ কাৰণে বাৰু ত' সেইকেইটা মানে সোধে লাইক- চাপৌজ ফেশ্বনৰ বিষয়ে হওঁক যে এইটো এইটো ব্ৰেণ্ডৰ নাম জানা নেকি? কি কাপোৰতটো কেনেকুৱা লাগে সেনেকুৱা মানে সোধে হা।
অ'।
অঁ চাৰৰ্ভে এই কিছুমান থাকে ত' সেনেকে পইচা- পাই কিন্তু মানে বহুত কম আৰু মানে জমা কৰিব লাগে অলপ অলপ অলপ। ধৰি লোৱা মানে ছয় মাহ- ধৰি লোৱা ছমাহ মানে এক হাজাৰ মান হ'ব। সেইটো আৰু।
বহুতেই কম দেখোন।
অঁ' বহুতে কম মানে আমনি লাগি যাই আৰু ই।
অঁ' ইমানো আৰু নোৱাৰি ছয়মাহ এমাহ হলে বেলেগ কথা।
সেইটোৱে সেইটোৱে।
সেই মানে ধৰি লোৱা মই কৰিছিলো কৰিছিলো মানে কি। এই বাছত চাছত যদি অলপ বৰহউ তেতিয়া মানে চেক কৰো যে সেনেকুৱা চাৰ্ভে আছে নেকি ত' সেনেকে মানে ফিল কৰি দিওঁ। ত সেনেকে মানে অলপ চাই টাইপ হৈ যায় আৰু অলপ বেছিয়ে চাই। ইনকাম টাইপ হৈ যায়।
উম, সেইটোয়ে মানে মিনিমাম হলে আৰু ভাল আৰু। কিবা এটা তে আমাৰো হয় আৰু সেনেকুৱা হয়নে মানে। যিহেতু মোবাইলটো চাইে থাকো এনি টাইম থাকেই হাতত। আৰু আজিকালিতো বহুত তেনেকুৱা ওলাইছে সুবিধা।
অঁ'।
এইটোৱে।
সেইয়া। বাৰু তোমালোকৰ এডুকেচনত চাইকলজিও আছে ন।
অঁ' আছে।
অঁ' কেনেকুৱা লাগিছেনো?
অঁ' ভালে লাগিছে চাবজেক্টটো।
অ' ততে তোমালোকে এক্সপেৰিমেণ্টটো কৰা ন?
উম কৰাই আমাৰ প্ৰেক্টিকেল কৰাইছে এইবাৰ এইবাৰতো বহুত কৰাইছে মানে। অঁ' যেতিয়া প্ৰেক্টিকেল আছিল ন।
উম হুম হুম মই চাইছিলো। চাওৱে কিছুমানৰ ষ্টেটাচত।
উম তোৱেনটি ফাইভ কে আছিলে।
আচ্ছা আচ্ছা তোমালোকৰ প্ৰেক্টিকেল ৰুমো আছে ন?
উম আছে।
আচ্ছা আচ্ছা।
অঁ'।